কি কৰিছা?
এনেই আছোঁ তুমি?
অ মইও আছো এনেই।
ভাত খালা?
অ খালো তুমি খালা?
উম খালো বাকী মই ৰঙালাও ভাজি, দালি।
অ, আৰু অ'হ
তুমি কিহৰ লগত খালা?
মই, উম' কি বুলি কয়? ৰঙা ৰঙালাও আগ, আগ
অ
আৰু দালি। ৰঙালাও আগ আৰু আলু বেলেগকে ভাজি আৰু।
আচ্ছা। বাকি খবৰ ভাল?
অ ভালেই। তোমাৰ? আহ এতিয়া কি কৰি আছা?
এতিয়া এনে ৰাস্তাত ওলাই আহিছো।
অঁহ।
উম তুমি?
মই শুই আছো।
আহ কতো ফুৰিব যোৱা নাই?
নাই যোৱা নাই।
অ পিছে গৰম বন্ধত ক'ত ফুৰিব যাবা এইবাৰ?
এ গৰম বন্ধত এইয়া কি বুলি কয়, টাৱাং ফালে যাম নেকি।
অ যোৱা যদি মোকো কব আক।
অ হব কম বাৰু।
উম মোৰ লগৰ কেইজনীমানো কৈ আছিলে মানে যাম বুলি।
অঁ অঁ। হ'ব একেলগে যাম।
আহ তোমাৰ লগৰী কিমান যাব?
মোৰ লগৰী উম, পাঁচজনমান যাব আৰু।
আচ্ছা।
তোমাৰ কেইজন মানে কৈছে?
এ তিনিজনীয়ে কৈ আছিলে।
অ, হ'ব আৰু দুজনীমান বিচাৰিবা।
অ হ'ব, কেতিয়া যাবা পিছে?
আহ, পোন্ধৰ তাৰিখ মানে যাম।
অ, হ'ব দিয়া।
অ, তুমি যোৱা যদি কবা আৰু।
অ, ঘৰত-ঘৰত ভালে নে?
অহ, ভালেই। তোমালোকৰ?
আমাৰো ভালেই।
অ
পিছে, বিজনেছ কৰা নাই তুমি একো?
বিজনেছ, অ, কৰিম বুলি ভাবিছো হে।
অ, কিহৰ বিজনেছ কৰিবা?
ব্ৰইলাৰ ফাৰ্ম।
ব্ৰইলাৰ ফাৰ্ম?
অহ।
অ
তুমি নকৰা নেকি? অ, মই অ, কিহৰ কৰা?
কেকৰ কৰিছো, কেক।
অ-অ, ঠিকেই আছে।
উম, ব্ৰইলাৰৰ কেতিয়া কৰিবা?
ব্ৰইলাৰৰ, উম, কৰিম এইটো সপ্তাহৰ মানতে।
আচ্ছা। অহ মানুহ কিমান ৰাখিম বুলি ভাবিছা তাতে
মানুহ বেছি নাৰাখোঁ তিনিজনমান দুজনমান তেনেকে ৰাখি দিম।
আচ্ছা বাকী বোকাৰোৱ যোৱা নাই?
নাই-নাই, যোৱা নাই।
আছে মানুহ
অহ-অহ গৈছে নেকি? অ, জানো অলপ।
অহ, আমাৰো খেতি কৰে আহ, আমাৰো খেতি কৰে, আহিবা আকৌ।
অ, হ'ব বাৰু যাম দিয়া।
সেইফালে হাজিৰা কিমান?
হাজিৰা ইমান বেছি নহয়, কম।
কিমান মান?
তিনিশ মান হয় নেকি, এতিয়া নাজানো আৰু।
আমাৰ চাৰে তিনিশ, ভাত নাখালে।
অ'হ
খালে তিনিশ।
অহ।
বাকি, মই যোৱা নাই এতিয়ালৈকে।
অহ।
আমাৰ মানে হোৱাই নাই আৰু পুৰা, উম। আমাৰ কঠিয়া পেলাইছেহে।
অহ ইমান দেৰিকে।
মানে অকণ অকণ হেৰি হৈছে আৰু ডাঙৰ।
অহ তেতিয়ালৈকে আমাৰ ঘৰতে আহিবা ৰুবলৈ। অহ আমাৰো কৰো, আমাৰ আছে বিছ বিঘামান।
আছে। পিছে ধানৰে খেতি কৰা নে হা? ধানৰ ধানৰে খেতি কৰা নে আৰু বেলেগ আছে কিবা?
অকল ধানৰে।
অকল ধানৰ?
অহ।
গোমধান কৰো, ধান
অহ, নাই গোমধানৰ সময়ত গোমধান দিও বাৰু আমিও।
অহ আৰু ঘেহুঁ,
অহ ঘেহুঁ আৰু গোমধান একেহেনো চাগে।
নাই। গোমধান বেলেগ, ঘেহুঁ বেলেগ।
অহ
আহিবা কেতিয়াবা লৈ যাবা সি গোমধান।
অহ হ'ব, তুমি যদি দিব বিচৰা আনিমগে। কঁঠাল চঠাল আছে নাই
চাই আহিব পাৰা।
অহ হ'ব তেনে কালি মান যায় আছো।
অহ আহিবা দিয়া।
আকৌ পইচা পইচা নিদিওঁ আকৌ দেই।
অহ নালাগে দিয়া।
এনেই আনিম।
তোমালোকৰ ঘৰত কি কি আছে? অ খতম।
এতিয়া আম আৰু কঠালৰে চিজন হা
তোমালোকৰ ঘৰত কি কি আছে
আমাৰ ঘৰত মুৰ্গী আছে হাঁহ আছে
আহ
আকৌ আম আছে আম বাৰু এতিয়া নাই দেই খতম হৈ গল খাই খাই খতম কৰি দিলো
অহ আমাৰো আছে ঘৰৰ ওচৰত আমাৰো আছে আম ঘৰৰ ওচৰতে কিন্তু খতম এতিয়া বান্দৰে খায়
অহ আমাৰ মানুহে খায়ে খতম হ'ল
আমাৰতো মানুহে খাবই নাপাওঁ বান্দৰেহে বেছি
অহ
উম
পিঠা বেঙেনা আৰু কিছুমান লগা নাই
অহ কঁঠাল পকিলে নাই
কঁঠাল আমাৰ বেছি নাই লগা এইবাৰ বহুত কম এজোপিয়ে আছে তোমালোকৰ তাত আছ চাগে ধেৰ ন
আমাৰ ঘৰতো এই জোপিয়ে আছে ইমান নাই
অহ
আমাৰ যে আকৌ ফোট কেইটা ডাঙৰ ডাঙৰ তোমালোকৰ
অহ আমাৰ যে ইমানো ডাঙৰ নহয় আৰু
অহ হয় আৰু অহ আমাৰ এতিয়া ক ডাঙৰ ডাঙৰ কিয় বা ডাঙৰ ডাঙৰ হয়
অহ তোমালোকৰ তাত তামোল আছে নেকি তামোল
অহ আছে বাৰু
অহ বেছিবা নেকি মোক মানে লাগিছিল
নাই আছিলে আমি বেচিলো গছ কেইডালহে আছে লাগে যদি কোৱা
এই গছ কেইডাল নালাগে তামোলহে লাগিছিল তামোল
অত্ছা
ওচৰে পাছৰে আছে নিকি হা
যেতিয়া তামোল হ'ব কম দিয়া
অ কবা কবা
উম
ওচৰে পাছৰে আছে দি কবা আকৌ
আছে বাৰু আমাৰ ঘৰৰ সন্মুখতে এঘৰৰ
অ সুধিবাচোন ক সুধি পেলাই কবা মোক এনেই কেনেকে কেজি
আ ম কেজি চল্লিশ টকা
অ তাতকে কম নহয় তাতকে কম নহয় নিকি অহ আকৌ পোতা তামোল নাই নিকি পোতা তামোল
পোতা তামোল নাই পোতা তামোল মানে পুতিছ ছিলে খাই খতম কৰি দিলোঁ
অ
মই মানে তামোল ফেভট মানে ন উম
আমাৰ মানে হেৰি তামোলৰ গছে নাই
অ হয় নিকি
অ এ তামোল গছ নাই কিন্তু তামোল বহুত খাওঁ
অ আমাৰো ইমান তামোল নাই বাৰু
অহ
এনে কেইজুপী মান আছে তামোল
আমাৰ এই দুজপি এটা আছে আৰু সেইকেইটাই এই কোন কেতিয়াবাতেই খতম হ'ল খাই খাই।
অ
এতিয়া আৰু কিনি কিনি খাই আছো।
আহ- তুমি কি খাই ভাল পোৱা।
মই মাংস খাই-
মাংস খাই ভাল পোৱা
অহ তুমি
মই ফাষ্ট ফুড খাই বাল খাই ভাল পাওঁ ফাৰ্ষ্ট ফুত খাই ভাল পাওঁ। ফাষ্টফোত
হা হা অহ শুনিলো শুনিলো।
উম ফাৰ্ষ্ট ফুড খাই ভাল পাওঁ
অহ অ হঅ ঠিকেই আছে অহ।
তুমি খাই ভাল নোপোৱা।
অ ভালেই পাওঁ।
আত্ছা ব'লা তেনে আজি খাব যাওঁ।
উম পাৰি যাবলে তুমি খোৱা নিকি।
অ খুৱাম ব'লা।
অ হব লোকেচনটো দি দিবা মই যামগে।
অ দিম দিয়া মোৰ মানে চিনাকি এজনী আছে তাইয়ে বেচে
অ হব বাৰু
উম
তোমাৰ মাততো ফটা ফাটিকে আহি আছেট।
অ নেটৱৰ্ক ন নেকি।
অ এতিয়াহে ভালকে আহিছে।
আহ
উম
আমাৰ
আহহ আচ্ছা।
ভাল হোৱা নাই ৰুইছেহে।
আহ
তোমালোকৰ ঘৰত চবজি তবজি আছে নেকি চব্জি বি
চবজি তবজি এক একো নাই চব কিনিব লাগে আমি বজাৰৰ পৰা।
আহ
তোমালোকৰ বজাৰ কেতিয়া হয়। তোমালোকৰ ফালে
এক
হা
মতে
কি বাৰে। আচ্ছা মাততো যে ফটা ফাটি আহি আছে। অ দিয়া হ'ব দিয়া।
আহ